অফ ও শুনা পাইচানে মোৰতো?
ময়ো শুনা পাইছো, তই শুনা পাইচানা?
অঁ পুৰা ক্লিয়াৰ কে আহিছে, এতিয়া মাতটো।
ক্লিয়াৰ কে আহিছে ন? অঁ বাকী কি কৰি আছা?
হা?
কি কৰি আছা বাকী?
কি কৈছা?
কি কৰি আছা বুলি বাকী সেইটো সোধিছোঁ। হেল অঁ অঁ সেইটোয়ছ সোধিছো।
আছিলো এনেই বাৰু।
বাকী কাম চাম কেনে চলি আছে, তোৰ?
এ হেল্ল'
অঁ কাম চাম কেনে চলি আছে?
কাম - চাম ঠিকে চলি আছে আৰু। ত' তুমি তুমি তোমাৰ পিছে ক' ত এতিয়া কামৰ জেগাত নাই নাই ঘৰত আছা তুমি?
মই বাৰু কাম নাই ৰ', কাম মই ৰিজাইন দিলোঁ না এতিয়া বাৰু ঘৰতে আছোঁ মই বৰ্তমান।
অ আচ্ছা, বুলে ঘৰতে আছা। ফুৰবা চুৰবা যোৱা নাই নেকি কাম এৰাৰ পিছত?
ফূৰ্বা চুৰবা বৰ্তমান বাৰু যোৱা নাই আহ হোৱা বাকী চাওঁ আৰু ভাবি আছো কি কৰো দেখা যাব।
দেখা যাব নে কি ক'বাত ওলালে ক'বা আৰু নেকি?
অ ভাই ভাই ফোৰবা চুৰবা মোৰ কবাত যাব লাগিছিল ন?
যাব লাগিছিল, আমি ব কলেজ এৰাৰ পৰা ধৰি লোৱা আ যোৱাৰ পৰা কামে কামে বিজি হৈ গলো ন, এতিয়া কামে চে বিজোৱাৰ পিছত বহুত মা আজি একবছৰে হব দেখোন ক'তো যোৱাই নাই দেখোন। আগতে গৈছিলো আমি গা ধোৱা বশিষ্ঠত গা ধোৱা গৈছিলো, ফুৰি গৈছিলো।
তাত গা ধুৱা গৈছিলোঁ, তাকে কি মজা কৰিছিলো, আজিকালি বোলে সেনেকুৱা টাইম নাহা মানে হোৱাই নাইৰে।
তাকে তই মানে ক'বাত তেনেকে চেনেকে গোটেই লগৰ মখা পেলাই ক'বাত ফুৰিব যাব লাগিছিল কিন্তু দেই?
ফূৰব যাবা লাগছে গলো, ফুৰব যামেই নহ'লে একদিন, জল্দি জল্দি জল্দি জল্দি এটা তে জল্দি জল্দি এটা তাৰিখ বনাম আৰু।
উম' আৰু দিনত তাত মানে বহুত গৰম পৰে এই ধৰি লোৱা এনেকুৱা বনাবা অকণ ঠাণ্ডা জেগা যোৱা যোৱাকে বনাবা দিয়া অকন পাহাৰীয়া - চাহাৰিয়া ইলাকা যদি থাকে আৰু সেনেকা জেগাত বনাবা।
তাকে সেনেকুৱা টাইপৰ জেগা অকমান বিচাৰিব লাগিব। তেতিয়া মজা হ'ব, আৰু কি বুলি কয়, এ সেই আ এই বাকী তোৰ কামটো কি হ'ল পিছে, কামটো কৰি আছে না পিছেনে কামটো শেষ হ'ল?
এ, কামটো মোৰ মানে হেৰি তিনদিন হ'ল মানে খতম হ'ল মানে। মানে মই কন্ট্ৰেকচল বেচিছত আছিলো ন, এ হেৰি ষোল দিনৰ কনট্ৰেকচ ষোল্ল দিন কনট্ৰেকচোৱেল খতম হৈছে সেইকাৰণে হেৰি খতম হৈ গ'ল।
আচ্ছা, ষোল্ল দিনৰ মানে সেই আছিল আৰু
উম'
অ' অ অ, বাকী কামটো মানে কেনেকুৱা কি কৰিব লাগে তোৰ কামটো মানে একচুৱেলি?
মানে মানে এইটো হেৰি হয় ন তাৰপিছত বাহিৰত যোনবিলাক মানে মাল মখা আহে মানে ধৰি লোৱা ইলকাই ন, ত' সেইটো হিচাবত আমি মানে সিহঁতৰ ফালৰ পৰা এটা বিল বনাব লাগে। এ বিলটো আমাৰ এপ্ৰুভৰ এ এপ্ৰুভ কৰিলে মানে সেই মালখিনি মানে যাব মানে, মাল গোদামত যায় মানে।
মানে কি কি বিল এপ্ৰুফ কৰিব লাগে?
আমি আমাৰ যোনটো মানে যোনটো ট্ৰান্সপৰ্ট কোম্পানীৰ পৰা এ সেই কোম্পানীতো এটা বিল থাকে মানে। আ সিহঁতে সেইটো অ', পে কৰিব লাগে কিবা এ মানে কিবা এটা সিহঁতৰ মালৰ ৱাইজ মানে যিমান মাল এৰি আছে সেইটোৰ ৱাইজ হেঁনতে কিবা এটা পে' কৰিব লাগে। মানে চাৰ্জেছ এটা পে কৰিব লাগে আ সেই আমাৰ টা আ যোনটো মানে এ অ কোম্পানী হয় সেই কোম্পানীতে মানে বহুত কেইটা ইলাকাৰ ধৰি লোৱা, ফেক্টৰী ধৰি লোৱা হেৰি সেনেকুৱা কট্ৰেক্সুৱেলৰ কেন্দ্ৰৰ আছে মানে। সিহঁতেৰপা বিলটো এপ্ৰুভ হ'লেহে মানে সিহঁতে মালটো দিব পাৰিব। আজিতে আমাৰ পৰা বিলতটো নবনাই, তেতিয়াহ'লে সিহঁতে দিব নোৱাৰে। কাৰণ ৰিচিপটো আমাৰ তাতে বনাব পাৰিব, আমিহে এপ্ৰুভ কৰিলে দিব পাৰিব।
আচ্ছা, বুজি পাইছো, মানে সেই সেইবিলাকে চা মানে সেইবিলাকে হেন্দেল কৰিব লাগে। ত
উম, আমাৰ আমাৰ মানে হেৰি চাৰিটা পইণ্ট থাকে হা সেই চাৰিটা পইণ্টত মানে আমাৰ হেৰি এ, এটা পোষ্টত মই থাকো, মানে এটা পোষ্টত এ, তে দুজনকে থাকে। মই থাকো মোৰ লগৰ এজন থাকে, বাকী এনেকে থাকে আমাৰ মানে চিফ্টিং হৈ থাকে। মানে মই যদি আজি এইটো পোষ্টত আছো যে সেইটো পোষ্টত যাব লাগে যে এনেকে চেকিং মানে হৈ থাকে আৰু, সাল সলনি হৈ থাকে এনেকে, আৰু ষোল্ল দিনৰ কনট্ৰেক্ট আছিল এইটো। অ', খতম হ'ল, এতিয়া বৰ্তমান ঘৰতে আছো বহি।
আচ্ছা, আচ্ছা, বাকি চেলাৰি তেলাৰি পা পাই গৈছে ন?
নাই, নাই, নাই, এতিয়ালৈকে পোৱাই নাই, ক'তনো পাইছো এতিয়ালৈকে পোৱা নাই। মানে এ, পাম চাগে দুই এদিনত, কি বা হয়। নে হিচাপ কমপ্লিট হোৱাই নাই মানে, উম'
আচ্ছা, আৰু কি বুলি কয়, আৰু ধৰি লোৱা এতিয়া তোৰ বাৰু কন্ট্ৰেক্টো খতম হৈ গ'ল হা', ষোল্ল দিনৰ কাম কৰিছিলি? আৰু, আৰু বাকী, বাকী আৰু তোক আৰু মানে কামৰ কাৰণে মাতিবনে নে নামাতে তাতে আৰু?
সেইটোয়ে মানে ধৰি লোৱা মই আগতেও কাম কৰিছিলো না, আগতেতো মই কেই তিনিমাহ মান কৰিছিলো। এ সেইটোও কণ্ট্ৰক্টশ্বুৱেল বেছিচতে আছিল। কিন্তু মই ভাবিলো কি পাৰমানেণ্ট হ'ব। কিন্তু তাতে মানে ধৰি লোৱা মোৰ তেতিয়া পঢ়ি আছিলো ন, গ্ৰেজুৱেশ্যন গ্ৰেজুৱেশ্যন পাছ কৰা বিলাক লৈ ললে মানে পুতুক কে সিহঁতক মানে ইমাৰ্জেঞ্চি কে মানে চাৰিজনে চাৰিজন লাগিছিল, গ্ৰেজুৱেশ্যন চাৰিজন আছিল। আমি সাতজন আছিলো, তে তিনিজনক মানে এনেকে ওলাই দিলে। তিনিজনৰ মানে গ্ৰেজুুৱচন নাছিল, তো মই গ্ৰেজুৱেশ্যন নাছিলো। এটা এতিয়া গ্ৰেজুৱেশ্যনৰ পিছত এতিয়া চাব। যদি থাকে তেতিয়াহ'লে মাতাৰ চাঞ্চ এটা আছে। যদি ওলাই আৰু সিহঁতৰ যদি মানে এনেকুৱা অফিচ ষ্টাফৰ যদি কিবা ওলাই তেতিয়াহ'লে জনাম বুলি কৈছে, তে সিহঁতে মাতিলে ত' যাম আৰু।
মানে গ্ৰেজুৱেশ্যন থকা বিলাকক আৰু?
গ্ৰেজুৱেশ্যন থকা বিলাকক মানে যদি সিহঁতৰ তাতে প'ষ্ট ওলাই। ধৰি লোৱা আহ ইহ'তৰ অফিচ মানে ফিক্স যোনবিলাক এমপ্লয় থাকে, সিহঁতক মানে লৈ লয়। মানে মিনিমাম গ্ৰেজুৱেচন কোৱালিফিকেশ্যন লাগেই সিহঁতক। তে সিহঁতক এটা ভাল চেলৰি দি ৰাখি লয়, ধৰি লওঁক বাই হাজাৰ পচিছ হাজাৰ টকা দি ৰাখি দিলে। হা', আৰু যোনবিলাক কণ্ট্ৰক্টশ্বুৱেল বেছিচত থাকে ধৰি লোৱা সিহঁতক এদিনৰ সাপেক্ষে দিব, বা ধৰি লোৱা এ পোন্ধৰ দিনৰ পোন্ধৰ বিশ দিনত ধৰি লোৱা ইমান পইচা দিম বুলি কৈ দিয়ে। এ ধৰি লওঁক আঠ হাজাৰ ন হাজাৰ, ধৰি লওঁক দহ হাজাৰ পোন্ধৰ হাজাৰ এনেকুৱা কৰি দিব। কিন্তু যাৰ গ্ৰেজুৱেশ্যচন আছে ধৰি লোৱা যাৰ কাৰণে ফিক্স মানে প'ষ্টটো যদি ফিক্স কৰি দিয়ে। তাৰ কাৰণে এটা ফিক্স চেলাৰী হৈ যায় আৰু। সিহ'তৰ কাম টো নাযায়, সেইটো এটা চিকিৰিটি থাকে।
অ' এনেকুৱা এইবোৰ আৰু তেই ভালে তেই ভালে এনেকুৱা। কৰ বুলি ভালকে, ত পিছত পাব পাৰা চাঞ্চ থাকবলে।
এতিয়া চাঞ্চ থাকিলে পালো হয়, কিন্তু এতিয়া কৰি থৈ দিছো বাৰু এতিয়া কিবা হয় নাজানো ন। মাতে যদি থাকে লগৰ কেইটা কৈ থৈ দিছে সিহঁতে জনাব।
মানে কি বুলি কয় যেতিয়া আৰু থাকে মাৰি দিব আৰু কৈ দিব আৰু।
অ মানে জনাব।
অকণমান ৰাখবা লাগে কানেকচন নাৰাখলি একো নহয় আজিকালি।
এ সেইটোয়ে কাৰণে আজিকালি । উম সেইটোৱেতো চব জাগাতে ৰেফাৰেঞ্চত দি আছে।
মানে আমি যদি কিছুমান মানুহক বেয়া পাওঁ আমি উপাই নাপাই তাহঁতৰ লগত ভালে থাকিব লাগিব আৰু।
উম সেইটোৱে, সেইটোৱে ক'লে মানে এতিয়া পাৰ এতিয়াতো মোৰ এতিয়া অনুযায়ী এতিয়া নেক্সট কেতিয়া। নেক্সট ইয়াৰ ওলাবনে? এইবাৰ ডিচেম্বৰ মাহত যদি ওলাই তেতিয়াহ'লে জনাব আৰু। সিহঁতৰ তাত মাজে, মাজে ওলাইয়ে থাকে মানে বিশেষকে কণ্ট্ৰেকচুয়েলটো বেছিকে ওলাই।
অ আৰু তোৰ মানে কেনেকুৱা টাইপৰ কাম কৰি বেছি ইন্টাৰেষ্ট লাগে ভাল লাগে আৰু বেছি ৰুচি আছে এনেকুৱা টাইপৰ কাম কৰা ইচ্ছা। গভৰমেণ্ট জৱটো চোৱৰে লাগে সেইটো কম্পাচাৰি সেইটো বাৰু গম পাইছোঁ। বাত প্ৰাইভেটৰ কোনটো বেছি জবটো বেছি ভাল লাগে।
মোৰ কৰ্পৰেটৰ ভিতৰত হেৰি ভাল লাগে মানে ধৰি লোৱা। ধৰি ল' ডাঙৰ, ডাঙৰ ধৰি ল' মোৰ। মানে ধৰি লোৱা মই এনেকুৱা এটাত জব কৰি ভালে যত ধৰি লোৱা এ মানে ধৰি লোৱা ক্ৰিয়েচন যোনবিলাকত থাকে নহ মোৰ সেনেকুৱা ভাল লাগে ধৰি লোৱা কিবা এটা মোক এট এটা কিবা এটা কাম দিছে মই সেইটো কৰিলোঁ। মইতো চেলেৰি পাইছোঁ কিন্তু যদি কিবা এটা পাওঁ আৰু তাৰ ওপৰতো যদি। ধৰি লোৱা ফিক্স এটা হেৰি থাকে আৰু তেতিয়াহ'লে মানে। কামটো কৰিব মানে বেছি ভাল লাগে নহ নিজৰ এক্টিভলি মানে গোটেই খিনি দিব পাৰু। সেইটো কৰ্পৰেটৰে হয় অফিচ টাইপৰে হওক। ডাঙৰ, ডাঙৰ যোননিলাক মেনেজমেণ্ট থাকে মোৰ সেনেকুৱা এইচ আৰ ডিপাৰ্টমেণ্টত কৰি বেছি ভাল লাগে। যোনবিলাকে এইচ আৰৰ কাম মানে এইচ আৰ । মোৰ বেছি ভাল লাগে মানে যোনবিলাক ডাঙৰ কোম্পানীৰ যোনবিলাক এইচ আৰ ইচ্ছা থাকে সেয়ে এইচ আৰৰ বেছিছ মোৰ বেছি ভাল লাগে।
আচ্ছা এইচ আৰতো তোৰ কৰিব এম বি এ কৰিব মাষ্ট লাগিবইৰে।
এম বি এ কৰে এম বি এ কৰিব লাগে সেইটোৱে কৰাই নাই যে। চাওঁ নেক্সট ইয়াৰ মানে চাওঁ অকল প্ৰাইভেট কলেজ এখনৰ পৰাই কৰিব লাগিব। এইটো, এইটো ইয়াৰতো নহ'ব মানে পইচা ইমান নাই হ'ল চাওঁ এইটো বছৰত অলপ চলপ বুজি কাম চাম কৰি পইচা চইছা গোটাব পাৰোঁ।
অ মানে এম বি এ কৰা ইণ্টাৰেষ্ট আছে নে নাই তোৰ পিছে এনে।
আছে আছে আমাৰ চোৱা আমি-আমিতো এতিয়া কমাৰ্চ ল'লোঁ নহ। আমাৰ, আমাৰ চোৱা এতিয়া যাৰ এম কম কৰিব সিহঁতৰ নিজৰ। নিজৰ ফিলচফি যে সিহঁতে কি ভাবি ল'ব হয় নে নহয় সিহঁতে চাগে চাই লৈছে। কিন্তু মই এম কমৰ চাইডে মানে ইমান মই নাজানোঁ মানে এম বি এ চাইডে অলপ মোৰ মানে যোনবিলাক চাবজেক্টটিভ মানে থাকে যোনবিলাক চাবজেক্ট হয়। প্ৰতি অলপমান ৰুচি আছে মোৰ হেৰি যে ধৰি লোৱা। কৰা বা কিবা হেৰি কৰা সেইমাহাৰ প্ৰতি অলপ ইটাৰেষ্ট আছে মোৰ হেৰি সেইকাৰণে মোৰ প্ৰজেক্ট মেনেজমেন্টৰ ওপৰত থাকে এ সেইটোৰ ওপৰত মোৰ ইন্টাৰেষ্ট আছে। বিশেষকে মেনেজমেন্টটো ভাল লাগে মোৰ।
আচ্ছা মেনেজমেণ্টটো মানে হেণ্ডেল কৰি কিনে বেছি ভাল পোৱা আৰু।
বেছি বেছি ভাল পা আৰু তাৰ ওপৰত যদি এটা ডাঙৰ হেৰি পাৰ পচ এটা পা আৰু ত মোৰ সেইটো বেছি ভাল লাগে
উম চা ট্ৰাই কৰি চা তই কেনেকা পষ্ট পাবি এটলিষ্ট
ত ত তোমাৰ পিছে কি হব অ এ
অপেন ইউনিভাৰ্চিটিৰ পৰা এম বি এ কৰাৰ কথা ভাবছিলোঁ কোনো অপেন ইউনিভাৰ্চিটিৰ পৰা এম বি এ কৰিও লাভ নাই হা এইটো মানে মই বস্তুটো বুজি পাইছো অপেন ৰ পৰা এনেকে কৰি একো লাভ নাই ফাইডা নাই ছোৱালীজনী প্ৰাইভেট কলেজত এটা প্ৰাইভেট কলেজতো মোটামুটি তিন চাৰি লাখ লাগি যায়
এ মই এটা উ এ এটা কাম কৰা মানে এইটো বছৰতৰতোতো ইমান পইচা এতিয়া এতিয়াতো হবয়ে নে হ'লেই বা যে ইমান যে মানে
আৰু এম বি এ কৰাৰ আগত নহ কিছুমান বস্তু আমি নিজে আগতে কৰি থিব লাগিব ধৰি লোৱা এটা ধৰি লোৱা আমি প্ৰথমতে আমি কমিউনিকশ্বন স্কীল টো একদম বেষ্ট কৰিব লাগিব ইংলিছতটো পোৰা ভালকে বুজিব লাগিব আৰু ইম ইম্ এম বি এ ত মানে কি আমি আমাক কৰিব জানা এম বি এ আমাক তাতে বেচিকেলি ইংলিছ চিংলিছ আমাক শিকাই নাথাকে তাতে নাথাকে এম বি এ কৰি আছো য আমি তাতে সব বস্ত ইংলিছ তে কৰিব
অহ
চ' সেইকাৰণে ত এতিয়া যদি এম বি এ যদি কৰিব খজো ন আমি চ' আমি আগতে ইংলিচ সিংলিছ জানি লব লাগিব জানিলা ভালকে একদম ক্লিয়াৰ ক্লিয়াৰ কৰিব লাগিব ইংলিছ ইংলিছ শিকি কিনে তাৰপিছতে আমি এম বি কৰিব লাগিব যদি আমি নাই ভাবো এম বি জাগে আমি শিকিম আমাৰ একো নহব কাৰণ তাতে আমাৰ চবৰে আগত আমাৰ কি কৰিব জানা আমাক বুজাবা দিব আমাক ক'ব দিব প্ৰেজেন্টেশ্যন দিব দিব আমাক এনেকুৱা এনেকুৱা কৰ হেনেকোৱা হেনেকুৱা কৰ সেইটোৱেতো আমাৰ গ্ৰুপ গ্ৰুপ গ্ৰুপ য়েছ গ্ৰুপ গ্ৰুপ বনাই দিব আমাৰ এটো ইটো গ্ৰুপত ইটোত টাক্স দিব ইটো ইটো গ্ৰুপত ইটো ইটো কৰিব দিব আৰু এম বি এৰ অকল এটা নাথাকে না ভাগ।
সেইটো চবতে লাগে আচলতে লাগে কমিউনিকেশ্যন স্কিলটো। ইংলিছ স্পকিং টো স্পকেন ইংলিছ টো অলপ ভালকে মানে থাকিলে মানে যিকোনো ক্ষেত্ৰতে অলপ কাম দিয়ে কিন্তু।
আৰু এম বি এ মানে কি জানা এম বি এত মানে তোৰ অকলো তাতে অ', ক কোনাবা কোম্পানীৰ মেনেজাৰ এম বি এতটো বহুত ভাগ থাকে। ছেলচ মেনেজমেণ্ট এইচ্ আৰ সেনেকা বহুত ভাগ থাকে বহুত এনেলেটিক্স আৰু এম বি এত টো বহুত বস্তু শিকিব পাৰি এম বি তে মানে বহুত বস্তু শিক শিকিব পাৰা যায় এম বি এত।
উম।
সেইকাৰনে কৰ তয়ও কৰিছা ময়ো কৰিছাও নে কি কও।
এ নাই এইটো বছৰ মানে মই ভাবিছো মানে। কোনো কামনা জল্দি বা মানে মই বহুত কামনা মানে জল্দি জল্দি কৰোতে মান মোৰ মানে অকমান হেৰি গৈছে মানে এইবাৰ ভাবিছো অলপ ভাবি চিন্তি কাম বিলাক কৰিম। এইটো কথাটো যিহেতু কৈছা আৰু পইচাও নাই ন পোকে মানে ধৰি লওক কবাৰ এখান মানে মানে সৰু সুৰা কলেজৰ পৰা কৰিলে বা এখন প্ৰাইভেট কলেজৰ পৰা ভালকে কৰিলে মানে ধৰি লোৱা নেক্সট বছৰ এতিয়া ধৰি লোৱা আমাৰ ইমান বয়সো নাই মানে যোৱা নাই ন ধৰি লোৱা যদি এতিয়া যদি আমাৰ যদি সাতাই চাঠাই চলি থাক হয় তেতিয়াহ'লে আমাৰ ইমান প্ৰব্লেম হ'লে হয় বাৰু কিন্তু আমাৰ এতিয়া জাষ্ট গ্ৰেজুৱেশচন পাছ কৰিছোহে। হয়, নে নাই তেতিয়াহলে আমৰ অলপমান চানচ আছে মই ভাবো কি এক বছৰ মান অলপমান যিমান পাৰো কাম কাম কৰি পইচা চইচা গো টাই পেলাই ভাল কলেজৰ পৰা এম বি এ চেম বি এ কৰি পেলাই বাহিৰত গুচি যোৱা মানে।
অ', ঠিক আছে দিয়া হ'ব দিয়া কল কৰিম দিয়া পিছত হা অকণ দেৰিকে কথা পাতিম তাৰপিছত। অ', অ'।